অই খবৰ খাতি ভালেই ন? যোৱা নাই?
নাই যোৱা নাই।
অ। বাকি চাইকেল তটাইকেল? কেনেকুৱা আছে?
ঠিকে আছে তাইাকেল গাড়ী কিমান তলাবা চৰা চল আমুল লাগি যায়।
তেজপত খাপ ওলাইছে বোলে?
খাপ মই ইমান গম প পোৱা নাই ওলাব পাৰে আকৌ দেই
অ অ বাকী বৰষুণ দি আছে ন?
অ বৰষুণ দি আছে।
উ মাছ মাছ চাছ ওলাইছে নে নাই?
কাইলৈ ওলাইছোঁ চাগু
অঁ হাবিও ওলাই ন আজি
উম হাতী অকেদিন পূৰা ওলাই আছিলে বোলে।
অঁ বতৰটো ভাল হৈছে বাৰু ন তোমাৰ সকলো মিলি পেলাই খানা চানা কিবা এটা খাব পাৰি।
অঁ পাৰিবা আৰু সেনেকৈ।
উ আপুনি ফ্ৰী আছে নে নাই?
মই ফ্ৰী আছো। মোৰ এতিয়া একজাম আছে একজাম দিব যাব ওলাইছোঁ।
আ, বাকী আপোনি পঢ়ি আছেনে এতিয়া? কিবা কাম চাম কৰি আছে?
মই পঢ়ি আছো, মই এতিয়া টুৱে-টুৱেলভ এইবাৰ।
অ'। বাকী চেন্দেল টেন্দেল কিনিছে বোলে নতুন?
অ'।
কৰ পৰা?
আপোনাৰ টাউনৰ পাই।
উম, ভাল দোকান পালে ক'ব ময়ো কিনিম।
অ', অ'।
উম, পূজা চূজা আহি আছেতো। খাম, বস্তু চস্তু ল'ব লাগে, কিবা নিজৰ কাৰণে লাগে।
লাগে এইবিলাক আজিকালি ক'ৰবাত যাম বুলি কলে। ভাল কাপোৰ এযোৰ লাগে ভাল জোতা এযোৰ লাগে।
বাইক চাইক এখনো লাগে, ভাল বাইক চবেই যাতে চাই। বুলেট চুলেট লাগে। বুলেট হ'লে
বেছি ভাল হয়। এ, আৰু আমাৰ নিচিনা মানুহ ক'ত আমাৰ নিচিনা মানুহ ক'ত ল'ব পাৰিবা। বহুত দাম নহয় এইবিলাক গাড়ী।
আমাৰ চাইকেলে ঠি
চাইকেলে ঠিক আছে আৰু কি কবা আৰু।
পাম মাৰিবা চলাব যাৱা, অ'। বাকী বৰষুণ দিয়া নাইতো এতিয়া?
ৰাতিপুৱা দিছিলে বতৰ বেয়া কৰিছিলে। এতিয়া ঠিকেই আছে। বতৰ অকণ ৰ'দ দিছে। তে
ৰ'দ শ'ত দিছেনে নাই?
ৰ'দ দিছে এতিয়া। এতিয়া ৰ'দ দিছে। ৰাতিপুৱা সময় বতৰটো বেয়া আছলি।
উম, কিবা এইপিনে কাজিৰঙা পিনৰ পৰা ফুৰি আহিমগৈ ওলাবা কোনবা এদিনা।
ওলাবা, মোৰ একজামতো শেষ হোবা লৈ ৰখা।
তাৰ মানে আৰু এক জামেই মানুহক সেক-সেক কৰি দিছে ন।
অ'। বাকী হাইছেকেণ্ডেৰী পিছত কি পঢ়িবা?
পঢ়িম নেকি।
ক্টৰে পঢ়িব আও। অ', তুমি থাকিব সব, ফোন-চোন মাৰিম।
অ', খবৰ-চবৰ ল'বা বাৰু দে।
ভেটেনেৰী ডক্টৰ পঢ়িম। ন'হলে উপায় ন'হলে শাক-পাচলি দোকান দি দিম আৰু ন!
নৰ কিবা এটা মাথা মাৰিব লাগিব আৰু।
খেতি আমাৰ পথাৰ আমাৰ ন
অ'।
উম। বাকী ভাত চাত বনাব জান নে নাই? তমি?
ভাত পাত বনাব জানো মই। মই ভাত বনাব জানো, এ ভাজি চাজি বনাব জানো মানে ইমান নবনাও আৰু।
কেনেকে বনালে ভাল ভালপোৱা তুমি খাই?
গাহৰি তোমাৰ এই ড্ৰাই ফ্ৰাই বনালে ভাল লাগে, মানে অলপ গ্ৰেভি টাইপৰ।
অ' লাই পাত কেইটামান দি ন? উম এ মোৰ লগৰ এটাই কৈছে ৰঙালাউ দি বোলে গাহৰি বনাই খাই ভাল লাগে?
সেইটো মই গম নাপাওঁ মই খাই পোৱা নাই বাৰু।
এ আমলখি আৰু গুুৰ দিও বনাই ন গাহৰি?
উম বনাই চাগৈ, আকৌ তিল দি বনাই।
অ' তিল দি বনাইও ভাল লাগে ন অ' বাকী শুনিছো, তোমালোকৰ এ ওচৰৰ এয়া খুৰা জীয়াখনৰ বিয়া বোলে?
এ, গম পোৱা নাই মই ইমান।
অ, বিয়াত তেনে খবৰটো দিবা ন?
খবৰ দিম বাৰু দে।
অহ, মোৰ নগাঁৱৰ পৰা, মই এতিয়া নগাঁৱত আছোঁ বাৰু
আহ'।
অহ '। বাৰু এই গাড়ী চাড়ী ল'বা নেকি?
এতিয়া এইবিলাক মাথা মৰা নাই ৰখা পইচা পাতি কেইটামান হ'লে
অ, বাকী এয়া কি বুলি কয় গুৱাহাটী পিনে যাম উলাবা কেতিয়াবা ফুৰিবলৈ।
অ, ওলাবা।
অ, তেজপুৰতো ফুলিব ভাল জেগা আছে মই তেজপুৰতে থাকোম বাৰু আজি কালি উম, অ, তেজ ভাল ফুৰিব হৈছে ফুৰিব জাগা কি আছে?
সেই তোমাৰ কৰপা কৰপা এইবিলাক কিবা কিবি আছে।
অগ্নিগড়ো আছে ন অ ক
মই তোমাৰ ফুটবল খেলিছিলো এতিয়া নেখেলো
অ এই ক্ৰিকেট খেলিব ফুটবল এতিয়া খেলিব পাৰি আৰু পানী হৈ গৈছে নহয় বৰষুণ থেপথেপিয়া হ'ব মাটিখিনি ক্ৰিকেটে
উম এতিয়া ফুটবল খে এতিয়া ফুটবল খেলিহে ভাল লাগে। গৰম দিন আহিছে
উম এনে গান চান কি কাৰ গান ভাল পোৱা
কাৰ গান ভাল পাম আৰু তুমি জানাই দে
অহ হয় অ আৰু ৰাভা সংগীত
এইবিলাক মই ইমান ভাল নাপাও মোৰ জুবিন দাকে ভাল লাগে জুবিন দাকে ভাল পাওঁ
উম জয় জুবিন দা ন অহ কিবা সোঁতোৰা কবি না
আছে চাকো গম নাপাও দেই ইমান মই ইমান ইমান মানে গাঁৱত থাকো কো হয়গ এইবিলাক ইমান খবৰ লৈ নোপোৱা আৰু
অ বাঁহ চাহ থাকি যে দিবাচোন মানে বাহ লাগিছিলে মোক এশ পিচ।
এশ পিছ উম।
অ পালে কবাচোন।
মই কম দিয়া পালে তোমাক বাৰুতে
উম বাঁহেদি মানে মই দলং এখন বনাম মানে মই ভোমুৱ কৰি দলংখন ভাঙি যোৱা চান্স আছেতো।
অ।
ভোলুগা বাহ লাগিব।
উম।
তই গগনা বনাব জানা নেকি?
এ নাই মই এইবিলাক মই নাজানো নহয়।
অ নাই এনেই ধেমালি কৰিছো আকৌ দেই মানে ঘৰৰ ওচৰতে সৰু জান তা আছোনে পথাৰলৈ যাবলৈ দিগদাৰ হৈ যে
অহ
কাণে দলং এখন বনাম মানে জাল ক'ত পাইতে তেজপুৰত ভালজাল
টাওনতে পায়নে কি
আৰু বিন্দুবি পিনে নাপায় নেকি
পাই চাগৈ সেইফালে মই ইমান যাওঁ ইমানো
চাইকেল চলাই ভাল পোৱা নে বেয়া পোৱা তাই চাই কৰিম ওলাবা?
উম ওলাবা।
উম মই ভাড়া কৰি ল'ম!
অ।
মানে ভাড়া মানে গাড়ী এখনো ভাড়া কৰি ল'ম। তাছত আমি বাইক এটা কৰিব লাগিব তাৰিছত চাইকেলাৰ এটা কৰিব লাগিব।
আহ।
শেনেকে বাকীপিনে মই সন্দ হঁতৰ খবৰ কেনেকুৱা?
মহেন্দ্ৰ কোন মহেন্দ্ৰ?
এই যে আমি যে তোমাৰ লগত যাওঁতে যে লগ পাইছিলো যে গাড়ীত যে।
অ মই ইমান মোৰ নম্বৰ চম্বৰ ৰখা নাই নহয়।
এই শকতকে যে মানুহজন কোলাকে মনত আছে?
প দিন যে?
অঁ অ।
চাহটো অ।
এ ল লক্ষ্যক চিনি পোৱা নে নাই? এইটো ঢোল বজাই যে নগাঁৱৰ!
নাই ইমান কন্টেক্ট কৰা নাই আৰু নম্বৰ চম্বৰ নাই নহয়। তোমাৰ তাত আছে চাগৈ নম্বৰ চম্বৰ অ।
মই মানে নতুনকে চাকৰি এটা জইন ইচু টো। চাকৰি মানে চিলন দোক এখনতে থাকো চুলি তুলি কাটো সেনেকে এতিয়া চলাই আছো আৰু হয়।
উম।
বাকী বিয়া বাৰাৰ কথা কি ভাবিছা?
এতিয়া এইবিলাক ভবা নাই ৰখা।
এতিয়া এইবিলাক এতিয়া নাভাবে বিলিয়েই হ'ল ন?
উম।
গেছৰ গাড়ী চাড়ী আহেনে নাই তোমালোকৰ পিনে। গেছৰ গাড়ী।
গেশ গাই আমাৰ পিলা হে অহ ',
অহ ', মানে আমাৰ ইয়াত মানে মোৰ ৰুমত মানে অকলে থাকোতো মানে ম গেছৰ পাছবুক নাই বুজিছা?
অহ ',
অহ ', তেজপুৰৰ ৰুমটোত
উম, তুমি মোক এদিন লগ কৰিবা গেছ তোমাৰ এইফালে এইফালে পায় নহয় গেছ কিবা হেৰিত।
ৰঙা হেলমেটটো- ৰঙা হেলমেট এটা চাবাচোন মোক পালে।
অহ ',
ম মোৰ এই মানে তে নগাওৰ পৰা তেজপুৰ মানে বহুত বেয়া হ'ল টো সেইকাৰণে। বাকী গাড়ী এখন মই লম। বাৰু তোমাল কতি তেতিয়া জ তেতিয়া হ'ব।
অহ ', তোমাক এনেই কি গাড়ী ভাল লাগে? বাইক - বাইক - বাইক - বাইক - বাইক।
বাইক টো মোৰ এয়া ৰয়েল এনফিল্ড হাতা খন ভাল লাগে। আৰু গ্লেমাৰও ভাল লাগে। আৰু তাৰপিছত স্কুটি তোমাৰ এপিলা ভাল লাগে। তিভা ভাল লাগে। এইবিলাক ভাল লাগি থাকে আৰু। উম, গাড়ীও ভাল লাগে।
উম, মোক তোমাৰ এই স্কপিঅ খনেই ভাল লাগে।
অ', আৰু?
আৰু স্কপিঅ তাৰপিছত বলেৰ এই দুখনেই ভাল লাগে।
অ', এই যিব এখনহে ল'ম নেকি
উম, ক'ৰবাত দ্বীপ চিপ, দ্বীপ চিপ পুৰণা জিপ চিপ চাবাচোন।
অ', চাম ৰখা মানে জিপ চিপ মানে স্কুল ভেন এখনে
অ', অ', কি ভাড়া মাৰিব অ'।
মই ভাড়া দি দিম তাৰপিত ইছ স্কুলৰ পোৱালি খিনি অহা যোৱা কৰি থাকিব পাৰিব। এইটো পইচা ওলাই থাকিব মাহে, মাহে ন। পিপ পিপ অ বলে মানে পইচা কেইটামান গোটেই ফাৰ্ম এখন খুলিম বুলি ভাবিছো।
উম অহ।
তুমি থাকিব লাগিব পাৰ্টনাশ্বিপত।
অ, ছাগলী তুমি পুহিলে খাহী ছাগলী পুহিব লাগে।
খাহী ছাগলীয়ে পুহিব লাগিব
মানে মাইকী- মাই -মাইকী পুহিও লাভ আছে। বেছি খাহী ছাগলীত মানে বহুত দাম।
অ, মাইকী ছাগলী পুহিব লাগিব। মানে খাহী ছাগলী জন্ম কেনেকে হ'ব?
সেইটোৱেটো। মাইকী পুহিব লাগিব না, এনেই খাহী যদি তুমি পাঁচটা লৈ আহা, তাৰপিছত মাইকী যদি দুজনী লৈ আহা তোমাৰ
উম, মানে ফাৰ্মিং কৰিম আৰু পুখুৰী এটা বনাই দিম, মাটি আছেতো আমাৰ। তাৰপিচত হাঁহ পুহিম, তাৰ পিছত গৰু পুহিম, মৌ পুহিম
উম, মৌ পুহিলে তোমাৰ চাপৰি, চাপৰিহে লাগিব, ঘৰৰ ওচৰত পুহিব নোৱাৰিবা।
অ', ম তাতে পঢ়িম। গাখীৰ, গাখীৰ লিটাৰ কিমানো এতিয়া?
সেইটোও মই গম নাপাওঁ।
নে গাখীৰ, চাখীৰৰ মানে ব্যৱসায় কৰিবলৈ ভাল, অ', ভাল হোটেল চোটেল হ'লেতো ভালেই ন?
অ', হোটেল, চোটেল হ'লে ভালেই বাৰু।
অ' এনেকে কৰিব লাগিব। এইতোৰ পিছত ব্ৰইলাৰ কাৰণে বোলো এয়া হৈ যাব।
উম
শুনিছা
উম
তাৰপিছ ব্ৰইলাৰ তাৰপিছত এ গাহৰিও পুহিম নেকি কেইটামান।
পুহিম ময়ো গাহৰি পুহিম বুলি ভাবি আছো মানে
মানুহ মানে নাই চাপৰিতে-চাপৰিতে খুলিম মোৰ মাটি আছে নহয়, তুমি খুলিব পাৰিবা দিয়া। মানে খুুলি পেলাই একেলগে মানে পাটনশ্বিপত খুলি দিম ন।
উম।
উম, বাকী ভাত কিহেৰে খালা?
ভাত তোমাৰ মই দালি ভাত আলু ভাজি।
অ' বাকী আমাৰ এইপিনে আমাৰ অফিচতো মানে এ বৰ কাজিয়া লাগি আছে মানুহ বিলাকে।
অ' কিহৰ কাৰণে?
এ এইবিলাক দেৰিকে আহা কব লেটছ। পইচাটো লেট দিয়ে দমহা। কাজিয়া লাগি থাকে আৰু।
অ' হয় নেকি?
অ' সেইকাৰণে মানে পতক কেনে যাবলৈ মন নোযোৱা
উম, কিবা এই বিজনেছ তাতে মাথা মাৰো অহা দুই এতিয়া মিলিপেলে কিমান লোকৰ গালি উম।
অ' দিয়া তেনে ঠিক আছে ন।